হেল্ল'।
উ কি কৰি আছা?
শুই আছো তুমি কি কৰি আছা?
মই পঢ়ি আছো।
ভাত খালা? হয় ভাল তোমাৰ ভাল?
উম ভালেই।
ভাত খাইছা?
খাইছো দুপৰীয়া। উম।
ৰাতি নাই কৰিছিলো তুমি কৰিছিলা।
উম কৈছিলো।
ক্লাছ হৈছিলে?
ক্লাছ হৈছিলে।
কি কি ক্লাছ হৈছে?
ছটটা চাবজেক্ট। তঠতেই হৈছিল
চ কি চাবজেক্ট বেছি ভাল পোৱা
মই হিষ্ট্ৰী ভাল পাওঁ হিষ্ট্ৰী এছামিছ পলিটিকেল
উ তোমাৰ জিঅগ্ৰাফি আছে
জীঅ'গ্ৰাফী আছে
জগ্ৰাফী প্ৰেক্টিকেল কেনেকুৱা
প্ৰেক্টিকেল অলপ হাৰ্ড প্ৰেক্টিকেল জিঅ'গ্ৰাফি
প্ৰেক্টিকেল কৰি ভাল পোৱা না
মই প্ৰেক্টিকেল কৰি ভাল অলপ কমেই পাওঁ
নি মানে গ অ
উম কি কি চাবজেক্ট আছে তোমাৰ
মোৰ আছে এডুকেশচন আছে পলিটিকেল আছে ইংলিছ আছে আছামিচ আছে তাৰ পিছত থাকৌ আছে তোমাৰ জগ্ৰাফি এইকেইট আছে
তুম প্ৰিয় চাবজেক্ট কি
মোৰ প্ৰিয় চাবজেক্ট এডুকেশ্যন তোমাৰিষ্ট হয় ক্লাছ হয় হয় কদায় ক্লাছ
আজি কি হৈছে
আজি ছয়টা হৈছে গোটেই কেইটাই হৈছে
উম
খোদায় কলেজত যোৱা
যাও কলেজত যাও মাজে মাজে ক্ষতি হৈ যায় এতিয়াও বেমাৰ থাকে
হয় কেতিয়াবাটোো অসুবিধা থাকেই মানুহৰ
উম তুমি যোৱা
নহয় মই যাও কেতিয়াাব বেমাৰ আজাৰ থাকিলে নাযাও ত পাৰ কৰিছ
ত আছে উম
অ তোমাৰ এডুোক্যন নাই ন
নাই মুডি ভীষণ লোৱা নাই
আহ ইকনমিক্স আছে
যিকোনো মুখও লোৱা নাই
যে এনেকে অংক ভাল নোপোৱা
অংক ভাল ইমান অংক ইমান ভাল নাপাওঁ
অলপ টান পোৱা না টান লাগে
ইকনমিকস লৈছিয়া
লোৱা নাই কিন্তু এনে অক আগতে ভাল পাইছিলো
আহ
অংক চাবজেক্ অলপ টান থাকে ন টান লাগে
অ মোৰো অলপ টানি লাগে এ চাবজেক্টটো
উম হয়
কৃষ্টিটো মোৰ ভাল লাগে
কিয় ভাল লাগে
কাৰণ পুৰণা কথাবোৰ জানিব পৰা যায় পুৰণা প্ৰাধীন যুগৰ কথ কথাবোৰ আগতে মানুহ কি কি কৰিছিলে কি খাইছিলে কি পিন্ধিছিল ছিলে এইবোৰৰ বিষয়ে বিভিন্ন কথা বতৰা জানিব পৰা যায় উ স িৰ বিষয়ে
হয় আগৰ দিনত ৰাজা মহাৰাজা আছিলিলে কি আছিলে আৰু পাটৰ কাপোৰ পিন্ধিছিলে গছৰ পাতৰে ক পৰব নাই পিন্ধিছিলে মানি নাছিলে পিছত
গছৰ পাত খাই জীয়াই আছিলে গছৰ পাতৰ ৰস খাই যিয়ে আছিলে ক কচা বস্তুু খাই
এইবোৰ কাহানী ভাল লাগে
পুৰণা কাহিনী ভাল লাগে আচলতে
হয়
এইবোৰ খুনা নে চষ্ট কৰি ভাল পোৱা নে
হা
ভাল পোনা মজবুৰ
অ মইও ভাল পাওঁ আৰু ধৰা আগৰ দিনত এই শিলেৰে দুটা শিল একেলগে মাৰি দিলে জুই জ্বলিছিলে যে
উম নি্চ ভালেই লাগাইছো
হয় ভাল লাগে পিছত উম এনেে কিি কি কিতাপ স্কুলৰ কিতাপৰ বাহিৰে বেলেগ কিতাপ পঢ়ি ভাল পোৱা নে ধৰা উপ ন গল্প এইবোৰ
অ ভাল পাওঁ
কি কি বেছি ভাল পোৱা ত কবিতা কবিতা পঢ় নে
অ পবিত্ৰা ভাল পাাব
উ আৰু গল্প
গল্প গল্প পুৰণা গল্পবোৰ আগ কি দিনৰ কেইটামান
আৰু খাদু থাকে যে সৰু বীৰবৰ আকবৰৰ সাধু এইবোৰ পঢ়িলে হাঁহি উঠে ভাল লাগেু তি লাগে এটা আগৰ দিিন কাহানী ুৰবুৰ পছিলে ভাল লাগ
আল লাগে
কি বেছি পঢ়ি ভাল পোৱা উপনয়াস নে গল্প নে কি কাহানী
উ কাহিনী বেছি ভাল পাওঁ গল্প কাহিনী আহ তোমাৰ
মইো উপনয়াসটো বেছি ভাল পাওঁ চিৰিয়েলৰ চিন চিনা অলপ দীঘল থাকে পঢ়ি ভাল লাগে গল্পও ভাল লাগে কাহানী বাল অ মাজে মাজে বাহিৰে কিতাপো পঢ়িব লাগে
বাহিৰে কিতাপ বতৰাও পঢ় নে
হয় পঢ় মাজে মাজে মানে আবেলি াইমত ফ্ৰী াইমত কিতাপ চিতাপ পঢচ
পঢ়িব লাগে
অ আমাৰ উ আজৰি সময় খিনি সদ ব্য্ৱহাৰ কৰিব লাগে ভাল কিতাপ পঢ়িব লাগে খেলা ধূলা কৰিব লাগে যাতে আমি বেয়া কামত নাযাও এই নিজয় মোবাইল চাব নালাগে মোবাইলৰ পাৰা যাত- তে আমি দূৰত থাকিব পাৰো মোবাইল চাম লাগে মাজে মাজে এটা লিমিট থাকে
কিতাপ-পত বেছি আসক্ত হৈ থাকো
উম হয়। সেইটো কাৰণ মোবাইল এইবোৰ এ একদম আসক্ত নোহোৱাৰ কাৰণে কিতাপো পঢ়িব লাগে খেলা ধূলা কৰিব লাগে এইবোৰ কৰিব লাগে। এতিয়া আমাৰ সময়টো সঠিক কামত লগাব পাৰো আমি
পুৰণা কিতাপবোৰত বিভিন্ন ধৰণৰ খেলাৰ কথাও আলোচনা কৰা হয় কি-খেলা? বিভিন্ন পুৰণা খেলা আছে পুৰণা খেল এইবোৰ খেলাৰ কথাও উল্লেখ আছে পুৰণা কিতাপবোৰত
উম
এইবোৰো কৰিব লাগে
অহ হয়-হয়
ৰজাৰ দিনত ৰজাৰ কাহিনীবোৰ, মহাৰজাই এইবিলাকৰ কাহিনীবোৰ, পঢ়ি ভালেই লাগে
হয়
এতিয়া আজি এনেকোৱা কিতাপ পঢ়িছানে?
আমি বাহিৰা কিতাপ পঢ়া নাই আমি স্কুলৰ কিতাপ পঢ়িছো বাহিৰা কিতাপ পঢ়িব আজি সময় পোৱা নাই।
অহ মইয়ে আজি পঢ়িছো অলপ ভালেই লাগে পঢ়ি।
কি পঢ়িছা আজি? গল্প নে কি সাধু?
এই গল্প পঢ়িছিলো। ঘটনা-গল্প, এইবোৰ সাধুকথা, পুথি এইবিলাকৰ বিষয়ে অলপ পঢ়িছিলো।
অ আজৰি সময়ত সময় পালে মোৰ ভাল-ভাল কিতাপ পঢ়িবা সেইয়াই
অহ কিতাপৰ বাহিৰৰ শিক্ষাও ল'ব লাগে
আ
কিতাপৰ বাহিৰৰ শিক্ষাও ল'ব লাগে।
অ অকল কিতাপ স্কুলৰ কিতাপতো পঢ়িলে নহয় বা এতিয়া কিতাপবোৰ বাহিৰৰ জগতৰ বিষয়ে জানিব লাগে ডাঙৰ ডাঙৰ মহৎ লোকৰ কাহানিবোৰো আত্মজীৱনীবোৰ এইবোৰ জানিব লাগে
তোৰোটোও জানিব লাগব, তেতিয়াহে, মানুহৰ মগজুটো ভাল হৈ থাকিব
সেইটোৱে যিমান পাৰি আমি শিক্ষিত হব লাগে। শিক্ষাটো আমাৰ কাৰণে বহুত প্ৰয়োজন শিক্ষিত
আগৰ পৰা মোৰ যাতে উম আগৰ প্ৰজন্ম জাতি ক'ব পাৰো এইবিলাকৰ বিষয়ে
হ
প্ৰতাৰণা পু়িব লাগে
হয়
নতুন প্ৰথমে মানুহে এইবোৰ বিষয়ে ইমান নাজানে কি কাৰণে তেওঁলোকক তেনেকুৱা বাবে কব লাগে
আজিকালি ল'ৰা ছোৱালীয়ে এ খালি মোবাইলতে লাগি থাকে কিতাপ চিতাপ পঢ়িব সময় নাই সিহঁতৰ
উম কিতাপ চাবলৈ সময়েই নাই ততে ইমান ইন্টাৰেষ্ট নাই কিতাপৰ যে হলে কিতাপ হ সেকি এই ত মাজে মাজে পজিবা বাহিৰা কিতাপৰ বাহিৰে
হয়
হ'ব তেতিয়া
হয় হয়